হেল্ল'
অ' শুনিছানে?
অ' শুনি আছোঁ। কি খবৰ? ভাল
উম, ভালেই।
অ'হ। অ' ভালেই দে।
উম! কি কৰিছ?
হ'ব। এ আছোঁ। তাইক স্কুলত থৈ আহি পেলাই চাহ একাপ খাইছোঁ। মন গ'ল? স্কুল গ'ল? ছোৱালী কিজনী
হা?
ছোৱালীকিজনী স্কুল গ'ল?
অ'হ, গ'ল।
অ। এই হেৰি ডাঙৰ জনী সেইদিনাখন ক'ত কিবা খেল কিবা, খেলাবলৈ নিছিলে নেকি?
উম ডাঙৰজনী নিছিলো, যোৰহাটলৈ নিছিলো।
অ। তাৰপিছত হেৰি, যোৰহাট কোন এ মানে তাই যে এই কমফু খেলে সেয়া খেললে নিছিলি ন?
উম।
অ, তাৰছত কি হ'ল কিবা পালে নে?
কিবা পালে মানে তাতে হেৰি হৈছিলে, উম এ একো পোৱা নাই বাৰু। তাতে ট্ৰেইনিং হৈছিলে। তাৰ মানে গোটেইকেইটা পৰীক্ষা, দিয়া আছে যে। এতিয়া ব্লেক বেল্টৰ কাৰণে হেৰি দিছে পৰীক্ষা দিছিলে।
অ।
তাৰপিছত হেৰি, ইয়াত আকৌ বেল্ট মানে বাৰডাল থাকে হা ব্লেক বেল্টৰ।
অ।
এনে ফাৰ্ষ্ট যাওঁতে হোৱাইট বেল্ট পায়, য়েল্ল' বেল্ট পায়। তাৰপিছতে এতিয়া মানে, দান হব আৰু দাই বুলি কয় যে এটা, কোনো এটা বিষয়ৰ ওপৰত শেষ কৰিব লাগে যে। এইটো মানে, ফাইনেল চাৰ্টিফিকেট পাব আৰু।
অ অ।
ফাইনেল চাৰ্টিকেটটো হ'ল ব্লেক, ব্লেক বেল্ট। তাৰপিছতে সেয়া ট্ৰেইনিং কৰালে।
অ তাৰো মানে এডাল এডালকে বাৰডাল পাব লাগিব।
অ ব্লেকৰো মানে বাৰডাল আছে। এতিয়া তাই মানে দান হৈছে। ফাৰ্ষ্ট দান হৈছে। মানে ফাৰ্ষ্ট বেল্টডাল পাইছে আৰু।
অ অ। ত মানে বাৰ নম্বৰলৈকে পালে আৰু নালাগে আৰু শিকিব।
অ নালাগে আৰু, সেই বাৰ নম্বৰটো আজিলৈ কোনেও লোৱাই নাই। এতিয়া ধৰি ল তিনি, চাৰি,
অ।
পাঁচ বহুত, মানে পইচাও খৰচ হয় ন। বহুত পইচা থাকে। এতিয়া তাই মোক, উম। ব্লেক বেল্টতে মই এতিয়া প্ৰায়, উম, গুৱাহাটী যাওঁতে প্ৰায় ফিফটিন, ফিফটি মান গ'ল।
অ।
বেল্টডালতে দিছো মই থাৰ্টি টু থাউজেণ্ড।
কিয় দিব লাগে সেই ডালত, তাইটো হেৰি কৰি পেলাই পৰীক্ষা পাতি পেলাইহে দিয়ে নেকি?
সেয়া পৰীক্ষা পাতি পেলাই দিয়ে, সেই ব্লেক বেল্টডালৰ কাৰণে দিব লাগে। একজাম ফিজ, ট্ৰেইনিং ফিজ, এইবিলাক মানে বহুত খৰজ পাতি হয়।
অ।
যি টি মানুহে মানে কৰিবই নোৱাৰে।
নোৱাই অঁ।
উম। এতিয়া মোক কৈছে, হেৰি ময়ো ভাবা নাছিলো ইমান খৰছ হব বুলি।
অঁ।
আৰু খেলিব কৰিব যায়, কম্পিটিশন হয় কম্পিটিশনত ভাগ ল'লে, এ তিনি হেজাৰ বা কেতিয়াবা পোন্ধৰশ এনেকুৱাক দি পেলাই কম্পিটিচন কৰা হয়।
অঁ।
তাতে মেডেল পায় বা হেৰি পায় সেইটো বেলেগ কথা। কিন্তু এতিয়া এক জামবিলাক বেল্টো বহুত হেৰি ন। ডাঙৰ যে, ওপৰ যে সেইটো কাৰণে এ মানে থাৰ্টি ৱান থাউজেণ্ড কেচ দিছো মই বেল্টডালৰ কাৰ একজামৰ কাৰণে।
অ
থাৰ্টি ওৱান থাউজেণ্ড আকৌ থকা, খোৱা গুৱাহাটীত থাকিলে জানই নহয় আৰু। ৰুম ভাড়া কৰি খৰচ অহা যোৱা সেয়া চবতো নিজৰ হয় ন।
অ অ।
মানে চব নিজৰ। এখেতক একো নিদিয়ে নহয় তাৰপা খোৱা বোৱাও নিজৰ।
কিয় হেৰি ইমানখিনি পইচা যে লয় সিহঁতে সেইখিনি সুবিধা ল'ৰা - ছোৱালীক কৰি দিব লাগে আকৌ।
উম নাজানো এই মানে কি হয় অহ এতিয়া জাপানৰ পৰা আহিছে দুজন।
অহ।
তাহাতক এ মানে লাকজাৰী ৰুমত ৰাখিব লাগিব। খৰচ পাতি সিহ এয়া ইহঁতে দিব লাগিব সিহতৰ
পৰা উঠাই আৰু।
অহ এই ল'ৰা - ছোৱালীৰ পৰা উঠাই পেলাই তাহতক দিবলে দুজন আহিছে তাৰ লগত এচিচ টেণ্ট যদি কোনোবাই থাকে তাহতক দিব লাগিব আকৌ গুৱাহাটীৰে কোনোবা ইয়াত তে এৰেনচমেন্ট এ এৰেনচমেন্ট চু যোনে সেইটো কৰে।
অহ অহ।
সিহঁতক দিব লাগিব খৰচ আছে, সিহ তৰ মানে সেই ট্ৰেইনিংটো কৰাই মানে বাহিৰৰ পৰা যিকিজন আহিছে জাপ পানৰ পৰা তেওঁলোকে ট্ৰেইনিংটো কৰাই তাৰ পিছত আকৌ এয়া একজাম দিয়া একজাম ল' ব একজামটো অকনমান মানে অ তে তেওঁলোকে প্ৰথম অহ সেয়াই তেওঁলোকে প্ৰথম এ একজাম ল'ব তাৰপিছতে ট্ৰেইনিংটো ফাষ্টে কৰাই লয়।
অহ।
হয় ঘৰতটো কৰাটো সিহঁতৰ ষ্টাইলৰ লগত হয়তো নিমিলিবও পাৰে। অহ তাৰপিছত সেই ট্ৰেই নিংটো কৰাই লৈ পেলাই পিছদিনাখন মানে হেৰি কৰাই এ একজামটো পাতে।
অহ আহ।
আকৌ কোনোবাই যদি তাতে হেৰিও কৰে, হে কমপিটিচনো পাতে।
কি?
অহ তাতে কম্পিটিশনো হয় মানে তাৰপিছত
এই কম্পিটিচন যে হয় অহ। তাত যদি ভাগ লৈ হয় কম্পিটিশনত জিকি লয় কিবা পইচা পাতি কিবা দিয়ে
অহ তাত পইচা পাতি নিদিয়ে, মেডেল দিয়ে আৰু পায়তিয়া ষ্টেটত পাব। ষ্টেটত যদি পায় তেতিয়াহলে সিহঁতে হেৰি হ'ব। ষ্টেটৰ পৰা খেলিবলৈ যাব যে সেইখিনি ফ্ৰীকে লৈ যাব। তাৰ পিছত আকৌ‌ সেই আকচ ছা পাতি তেতিয়া দিয়ে, স্কলাৰশ্বিপ বুলি কয় এতিয়া স্কলাৰশ্বিপ পাইছে বেছি পোৱা নাই বাৰু। আগতে কৰ'বাত ক'বাত পোৱা যে। তাই এতিয়া চিনিয়ৰ হৈ গল যে, তাই মাজতে স্কলাৰশ্বিপ পালে। বেছি পোৱা নাই পঁচিছশ তিনি হাজাৰ। মান কিবা এটা পালে নেকি! তেওঁ আহ- তাই নিজৰ হেৰিত পাইছে আৰু সেইটো ভাল লাগিছে আৰু।
অহ এ লৰা ছোৱালীয়ে বেজিয়াই কেইটাই পাওঁক আকৌ সমাজৰ মাজত- জোছ সেইটোৱে ভাল লাগে।
সমাজৰ মাজত ন আৰু মেডেলডাল পালে চবৰে আগত কি ধুনীয়াকে পিন্ধাই, অহ। তাই এতিয়া আউতলে খেলিব গ'লে পায়ে দেচোন আৰু। সৰু জানো হয়নে? তাই আগতে কম্পিটিশন বোৰ কৰিলে। এতিয়া হেৰিত গৈছে। প্ৰথম সেই ৰামেশ্বৰীত দিয়া এডমিচন দিয়াৰ পিছত গৈছো।
উম।
অঁ, তাকে, সেই বাগনাচ কানতো আছে তাৰে, তাৰ পিছত আকৌ এতিয়া খেলিব গৈছে হা, জয়পুৰত যে গৈছে।
অঁ।
তেতিয়াতো তাই ক্লাছ থ্ৰী নেকি? টু নে থ্ৰী এনেকুৱাত আৰু। লকডাউনতে গৈছিলে নহয়, কৰোণা সময়ত। তাতো সেয়া, সেইটো- ইণ্টাৰনেচনেল খেলিছিলে, সেইটো, তাতো গল। গ'ল্ড মেডেলে পাইছে তাই।
কথাতটো গ'ল পাইছে না।
অঁ, তাতো গল্ড পাইছে, দুটাতে পাইছে।
সেইটো ৰ'চোন, এইটো খেলি- খেলি লা-লাষ্টত এই যেনেকে আমাৰ ইয়াৰ লাভলিনা হত, তেনেকুৱা নিচিনা হ'বগৈ।
অঁ, অঁ পাই, এতিয়া এথলেটিক- পছত এইবিলাক হেৰি কৰিছে ন', অন্তৰ্ভুক্ত পাইছে নহয়। এতিয়া কাৰাতেটো গৰ্মেন্টে লৈছে। এনে এইটো গভৰ্মেন্টৰ নাছিলে, প্ৰাইভেট হয়। কিন্তু এতিয়া লাহে-লাহে- মানে অঁ, এতিয়া লাহে-লাহে মানে সেইটো কাৰণে ভাল হৈছে, এতিয়া মানে হে গৰ্মেন্তে- তাত এতিয়া এথলেটিক খেলিব পাৰিব তাহাঁতে আৰু এইবিলাক যে হেৰি যে হয়- খেলো ইণ্ডিয়া, আজিকালিতো চবতে হৈয়ে আছে। খেলো ইণ্ডিয়াতটো তাই ভাগ ল'ব পাৰিব, বহুত ভাল আৰু। এথলেটিক তাত মানে যেতিয়া যাব, এথলেটিকছত যেতিয়া যাব- সেইটো কাৰণে বহুত কষ্ট কৰিব লাগিব বাৰু, পতককে নো কত যাব পাৰিব।
অঁ, সেইখিনি অ', সেই তাতে আৰু। ইমান এটা ডাঙৰ হেৰি ন' অনু- অনুষ্ঠান বুলিয়ে ক'ব লাগিব। ডাঙৰ অনুষ্ঠান, আৰু আমাৰ- এথলেটিকটো হেৰি হয় নহয়, আমাৰ বিখ্যাত অনুষ্ঠান এটা।
সেইটোৱে, ইমান ডাঙৰ এটা-
তাৰ তাত অংশগ্ৰহণ কৰিবলৈ হলে কষ্ট কৰিব লাগিব।
অঁ, তাত এতিয়া নাম মানে হেৰি কৰিছে, ইহঁতৰ কাৰাটে-
সৌভাগ্যৰ কথা, গম পাইছ- নাই, তাতে ভাগ লবলৈ পোৱাটো এটা সৌভাগ্য। উম। পোৱা নোপোৱাতটো দূৰৰ কথা। উম মানুহে, তাই এতিয়া কিবা এটাত অংশগ্ৰহণ কৰিলে- ন' অংশগ্ৰহণ কৰিলে বুলিয়ে যে তাই পাবই লাগিব, সেইটো কথা নহয়। অংশগ্ৰহণ কৰিবলে পোৱাতোও সৌভাগ্যৰ কথা, তাতে তেনেকে, তেনেকে তেনেকে তেনেকেহে মানুহে শিকেগে বস্তু। বস্তুটো তেনেকে আহেগে ন', সেইটো ডাঙৰ কথা।
সেইটোৱে, সেইটো তাই ভাল লাগে বাৰু, আগতে এতিয়া অকমান মানে এলেহুৱা হৈছে, গাতো গধুৰ হৈছে যে, ডাঙৰ হৈ হৈছে যে, এনেকুৱা হৈছে, তাতে মই বেছি গালি পাৰিব বেয়া লাগে। অ', বেছিকে গালি পাৰিবও বেয়া লাগে, এতিয়া
উম।
শুনে ন, এতিয়া তেনেকুৱা হৈছে, তাই মানে যিটো বডী স্ত্ৰেন্থটো আছিলে আগতে, সেইবিলাক কৰি থাকে, মাৰ্চেল আৰ্ট পালিটো বহুত টান হয় ন'। অ,
অ', হাৰ্ডি চাৰ্ডিবোৰ মজবুত হয়, উম।
মানে, গাটো বহুত টান হৈ আছে, এতিয়া আকৌ প্ৰেক্টিছ বহুত
ন'।
বহুত দিন কৰা নাই যে, উম, তাই খুব ভাল মানে, এতিয়া অ', অ', তাই এতিয়া হেৰি যে একো দিন প্ৰেক্টিচ কৰা নাই। উম, হয় হয় এটাতে বেমাৰে আৰু তাত এটাই ভাল, এইবাকে মাজত কৰে জানে আৰু তাত অ' মানে এই এইবিলাক ধৰি লওক গুটখা চুটখা পা আদি কৰি মানে, নিচা জাত তীয়, বস্তু তাত একো খাব নোৱাৰিব, তামোল খাব নোৱাৰিব।
অ'।
তে যদি গম পাই যায় তাৰ মানুহে
অ'।
এইটো মানে খুব কাৰা শাসন।
অ', অ', ভাল, ভাল ভালহে এইবোৰ।
এইবিলাকেও তুমাৰ গুটখা চুতখা খায় আজিকালিতো ছোৱালী বোৱাৰীবিলাক হে বেছি যদি সেইবিলাক খায়। যদি গম পায়।
অ', অ'।
তাততো কিবা
অ'।
খাই যাবই নোৱাৰিব, কিন্তু একদম পুৰা হয়, মানে সিহঁতৰ স্কিনটো, স্কিনৰ পৰা আতৰি মানে ভাল পায়। নিচাজাতীয় বস্তু তাত মানে প্ৰৱেশ নায়ে। মাৰ্চেল আৰ্ট কৰে, সেইটো মানে এখন পৃথিৱীৰ মানুহে আৰু।
অ'।
সেইটো কাৰণে ভাল। এতিয়া ফিফটি এবভ হ'ল। এজ, কিন্তু এতিয়াও কেনেকুৱা ফিট।
অ', সেইটোৱে।
বহুত ফিট হয়, সেইটোৱে নিজৰ সংৰক্ষণৰ কাৰণে লাগে। যিফালে সেইটোৱে।
বাৰু ঠিক আছে নহ, অঁ অঁ অঁ অঁ ঠিক আছে।